মই এনে আছোঁ ৰবা। তুমি কি কৰি আছা?
ময়ো এনে অলপ বহি আছোঁ এতিয়া। আজি আবেলি ক'ৰবালৈ যাবানে?
যাম মানে ভাবিছো ৰ'বা। ক'ত যাওঁ এতিয়া? অ' এতিয়া বাৰু নাযাওঁ এতিয়া পুৰা ৰৰুট আছে না আ আবেলি মানত। ৰ'দটো কমিলে চাওঁ প্লেন হোৱা নাই এতিয়ালৈ? ক'তব যাওঁ।
ঘ কেই হ প্লেন চেন হোৱা নাই। মোৰো প্লেন হোৱা নাই যাম চাগে অকণ এনে এনে ওলে ওলাই।
হয় হয় মই অলপমান। অলপমান যাম চাগে পাহাৰীয়া চাইডে যাম চাগে আবেলি। পাহাৰত পাহাৰৰ ওপৰত। আবেলি যাই বঢ়িয় লে ন তা চ এতা মাৰি থাকে। উম যাম চাগে। বাকী আজি তুমি অঁহ। দু দুপৰীয়া কিদি ভাত খাবা মানে দুপৰীয়া আহাৰ কি।
দুপৰীয়া আহাৰ আজি।
হয়।
আজি পাপাই মাংস আনিছে মাংসৰে। আৰু কিবা বনাই মাই নাজানো?
হয় হয় আমাৰো মাংস বাৰু আমাৰো মাংস।
অ'
চানন্তে সবুৰে মাংস বি চৰলে ন।
চলে চলে চলে। হঁ তাকেই তো
হয় হয় তোমাৰ মাততোক বাজি বাজি আহি আছে নেটৱৰ্ক থকা জেগাত।
আহ আহ। অঁ।
হেল্ল' শুনিছ নে।
অঁ শুনিছো শুনিছো?
বেকগ্ৰাউণ্ডত চাউড আহি আছে ভাল ভাল জোগাত যোৱা।
আহ।
পাৰিলে বাহিৰীত গুচি যোৱা।
উম আহিছো বাহিৰতে আছো মই।
হয় হয়। এ চোৱা আজি কিছু অনলাইন আৰু অফলাইন মাৰ্কেটিঙৰ বিষয়ে কথা পাতিম বুলি ভাবিছো। তোমাৰ লগ।
ভালেই ভাবিছা?
টপিক টো ভালে ন।
পিকটো ভাল ভাল।
চ মই ভাবো যে মানে অনলাইন মাৰ্কেটিঙে আমাৰ বহুত সহায় কৰে। হা সহায় কৰি যেনেকুৱা তোমাৰ। অ' মানে বহুত টাইম বচাই কিবা এটা বস্তু তোমাৰ ধৰা। কিবা এটা বস্তু পতককে লাগিল তুমি কিবা এটা বেলেগ কামত বিজি আছা। চ' এই বস্তুটো মানে তৎক্ষণাত পোৱা যায়।
হয় হয়।
হয় ন হয় চাপজ তোমাক মই। এটা উদাহৰণ দি আছো যেনেকুৱা ত তুমি এ মাংস বহাই দিছা হাঁ। ঘৰিছা?
বোজিছো বোজিছো?
তুমি মাংস বহাই দিছা। চকী কিবা এটা মচলা নে কিবা খত মল হা এ তুমি দু। দোকানত যোৱাৰ চাই পতককে মানে গেছ টো কমাই দি কোনে অনলাইনতে পটককে অৰ্ডাৰ কৰি দিয়া পটককে। পটকে আহি যাব।
আজিকালিতটো যথেষ্ট কম টাইম লাগে মানে ডেলিভাৰী বয়জ যেতিয়াৰ পৰা বহুত হৈছে। এভেইলেবল হৈছে চ যথেষ্ট কম টাইম লাগে।
কিছুমান ক্ষেত্ৰত অনলাইন মাৰ্কেটিং ভাল আৰু কিছুমান মানে যিবোৰ বস্তু আমাৰ আমি কি আৰু কিছুমান ক্ষেত্ৰত বেয়া যেনেকৈ। এনেকুৱা আমি কিছুমান মাছ মাংস বা মাছ মাংস আমি ফ্ৰেছ খাব লাগে বা শাক পাচলি সেইবোৰ ফিজত বা কিবা পেকেজিং কৰি পেকেজিং কৰি কিমান দিন থয় তো। আমি অনলাইনত সেইটো গম নাপ।
হয় হয়। ঠিকে কৈছা, ঠিকে কৈছা, ঠিকে কৈছা। ঠিকে কৈছা। মাছ মাংসৰ ক্ষেত্ৰত অনলাইন টো বেয়া অনলাইনত মানে মাংস মাছ পাবা। কোনটো ফ্ৰজেন মাছা মাংস পাবা মানে ফ্ৰিজত থোৱা এইটো কিমান দিন আহিছে বা এইটো মাংসটো পচাই আছে নে কি আছে? ভিতৰত তুমি গম নোপোৱা। আন ঘৰত অনাৰ পিছতে গম পাবা আৰু এইটো। অ' অনলাই অনলাইনৰ বা লিংকৰ যি বস্তু অৰ্ডাৰ দিয়ে ৰিটাৰ্ণোনটো নলয় বেয়া ব বস্তু আহিলেওঁ।
ৰিৰ্টান নলয়।
হয় মানে মই মানে অনলাইনত যেনো কোৱা তোমাৰ অনলাইন শ্বপিং এপ আছে যেনেকুৱা ফ্লিপকাৰ্ট, মিনট্ৰা, মিছু' এমাজন এইবিলাকৰ পৰা অৰ্ডাৰ কৰো বাৰু অৰ্ডাৰ কৰো মানে মই ল গৰীয়া বস্তু কেইটা মানে নৰ্মেল বস্তু উচ অৰ্ডাৰ কৰো। যেনেকুৱাৰ তোমাৰ পাৰফিউম পাৰফিম পাৰফিউম অৰ্ডাৰ কৰো বা চানস্ক্ৰম অৰ্ডাৰ কৰো বা ফেচ ৱাচ অৰ্ডাৰ কৰো কাপোৰৰ মাজে মাজে কৰো বাৰু অৰ্ডাৰ
সেনেকা নহয় বাৰু!
হয় হয়।
কিছুমান বেয়াও আহে, আৰু মানে! কোৱালিটি কিছুমান ল' কোৱালিটিৰো মাল বস্তু অহা দেখা যায় কিন্তু
হয় হয় ল' কোৱালিটি মানে কে কে কেতিয়াবা বেলেগ প্ৰডাক্ট আহি যায়। তুমি কিবা বেলেগ। প্ৰডাক্ট আহিছে। কিবা বেলেগ তুমি যদি টি চাৰ্ট দিছা আহিছে চাৰ্ট
এই এইবোৰ ক্ষেত্ৰত অনলাইন ক্ষেত্ৰত মানে অসুবিধাৰ সন্মুখীন হয় মানে।
কিন্তু এইবোৰ ক্ষেত্ৰতফ অফলাইন মাৰ্কেটিং এইবোৰ ক্ষেত্ৰত ভাল কাৰণ এ তুমি নিজৰ ইচ্ছা মতে বস্তু চাই চি চাই চিতি আনিব পাৰিবা বা আমাৰ মাছ মাংস কথাটো আমি আগত কৈছিলো যে অনলাইনত আমি ফ্ৰেছ মাছ মাংস ন নাপাব পাৰো কিন্তু অফলাইনত তুমি যদি নিজে এখন দোকানত মাছ মাংস কটা দোকানত যোৱা তুমি ফ্ৰেছ মাছ মাছ -মাংসই লব আনিব পাৰিবা বা তুমি নিজৰ নিজৰ পচন্দ মতে যিটো ভাল পোৱা যিটো পিচ ভাল পোৱা সেইটো সেই হিচাপত ক কাটি কিন্ততেও আনিব পাৰিবা।
হয় হয়। অ' অ'অনলাইনত অনলাইনত তোমাৰ যদি লোৱাও মানে মানে বিশ্বাস কৰি যদি লোৱা। লেগ পিচ ল'লে লেগ পিচ দিব অকল
সেয়ে তাতে তাৰ মানে তোমাৰ যোনটো যিটো যি প ভাল লাগে সেইটো নাপাবওঁ পাৰিব পাৰা তুমি
নাপাওঁ, নাপাওঁ, নাপাওঁ নাপাব পাৰো মানে নাপাৱেই মানে তোমাৰ যেনেকুৱা অফলাইন মাৰ্কেট মাছ মাংস লৈ তোমাৰ কলিজা বা গিলা খুজি আনিব পাৰো হয় নে নাই? অনলাইনত তাতে এই লিভাৰ বুলি বেলেগ। থাকে মানে অকল তাতে লিভাৰে থাকিব।
লিভাৰ পট বুলি থাকে। আৰু কি!
হয় হয়। পট লিভাৰ পট বুলি এইটো বেলেগকে মানে প্ৰডাক্টটো থাকে। এইটো বেলেগকেই তোমাৰ মাংস চাংস নাপাবা তাতে অকৌ লিভাৰে পাবা চ মই ভাবো অনলাইন মাৰ্কেটত কিছুমান বস্তু। দিয়া চেত নহয় যেনেকুৱা তোমাৰ। ইলে্ট্ৰিকেল ডিভাইচ যেনেকুৱা মোবাইল টিভি ফ্ৰিজ ঘড়ী। এই চাৰিটা বস্তু মেইনলি তুমি তুলি অনলাইনত ছোৱা অনলাইন বস্তুটো অৰ্ডাৰ দিলা তুমি চাব নোৱাৰা ন কেনেকে কোৱালিটি বা চলাই চাব নোৱাৰা ন। ঘৰত অহাৰ পিছতে মানে গম পোৱা যায় যে এনেকুৱা কোৱালিটী আহিছে। বা এনেকুৱা কোৱালিটি আহিছে হয় নাই।
হয় এইবোৰ আৰু অফলাইনত অফলাইনত ভাল আৰু তুমি নিজৰ। চাব পাৰা বা কি অঁ কিনো। কোৱা কোৱালিটিৰ বস্তু বা তুমি চলাই চাব পাৰিলা একবাৰ তোমাক সেই দেখাইও দিয়ে মা মানুহজনে বা দোকানীজনে কিন্তু
আৰু তুমি কোৱালিটি কোৱালিটি চেক কৰিব পাৰা ন কোৱালিটি চেক কৰিব পাৰা ন।
অঁ
তোমাৰ ফ্ৰীজ টো খুলিমেলি ভালকৈ চাই আনিব পাৰা। দৰ্জাটো কেনে ফ্ৰীজ। ফ্ৰিজৰ বস্তুবোৰ কেনে কেনে ঠাণ্ডা হয় হয় নে নাই।
অঁ মান ৰিটাৰ্ণ অশনটো থাকে ন অনলাইন মাৰ্কেটিঙত
থাকে থাকে ৰিটাৰ্ণ অপচনটো থাকে এইটো সাত দিনৰ ভিতৰত ৰিটাৰ্ণ কৰিব। কিন্তু এইবিলাক ৰিটাৰ্ কৰাও চামলা আছে ন এইবিলাক। ফ্ৰিজ এটা ৰিটাৰ্ণ কৰিবৰ কাৰণে ধেমালি কথা নহয়তটো।
উম।
তুমি দাঙি কিণে তাতে লৈ যাব লাগিব। মোৰ মা এইবিলাকৰ মানে ইলেক্ট্ৰিকেল বস্তুৰ ক্ষেত্ৰত অনলাইনত নোযোৱাটোৱেই ঠিক অফলাইন তোমাৰ যদি হাতত টাইম ওলাই যদি টাইম নাই বেলেগ যোৱা আজি যদি টাইম নাই বেলেগ দিন যোৱা কোনটো হাতত টাইম ওলাই কেনে দুঘন্টা ওলাই কেনে তুমি অঁ অফলাইন মাৰ্কেটত যোৱা মানে অফলাইন শ্বপকেইটাত যোৱা উ যাই কেণে ভাল বস্তু চাই চিতি অনা হয় ন নাই।
হয়।
মানে আজিকালি কিন্তু অনলাইনৰ ডিচকাউন্টৰ ফলত কিন্তু বহুত অফলাইন মাৰ্কেটে। মানে সমস্যাৰ সন্মুখীন হৈছে
হৈছে, হৈছে, হৈছে বি বিভিন্ন ধৰণে হয় কাৰ অনলাইনত বহু উ। বহুত অ অফাৰ দিয়া দেখা যায় অফাৰ মানে। আৰু
অফাৰ দিয়ে অফাৰ দিলে কি হব প্ৰদাকটো ল কোৱালিটী দিয়ে যে মানে তুমি। মই কেই দিনমান আগত জোতা এটা জোতা জোতা এটা অৰ্ডাৰ দিছিলো হা ছেম জোতা চছেম জোতা মই অঁ অনলাইনত অনলাইনত এইটো জোতা পাইছিলো চাৰিশ টকা। চছেম জোতা মই অ অফলাইনত মানে চছেম জোতা দেখাইছো মোবাইলত। অফলাইনত মোবাইলৰ পৰা
উ
এটা খুজিছে চৈধ্যশ টকা চৈধ্যশ টকা। তলত নিদিয়ে মানে অৰিজীনেল প্ৰাইজ দিছকাউণ্ট কৰি কেনে সেইকাৰণে চৈধ্যয়শ দিব আৰু
কিবাতো ডিফাৰেন্ট থাকিই নহলেজ।
ডিফাৰেণ্ট আছে ডিফাৰেণ্ট আছে মই নিজে বুজছো অনলাইনৰ পৰা। তিশ টকা আমি জোতা কিনি কেনে আমাৰ।
অলপ স প্ৰব্লেম হৈ আছে মানে আৱাজটো বজি বজি আহি আছে
আহিছে ন এতিয়া হেল্ল'।
অ এতিয়া আহিছে এতিয়া আহিছে।
মানে এ মই নিজে প্ৰমাণ পাইছো তোমাৰ কেই কেইদিনমান আগত তোমাৰ জোতা এটা অৰ্ডাৰ দিছিলো জোতাটো তোমাৰ ছয়মাহে নগ'ল জোতা এক। একেবাৰে চিঙি মিঙি খতম। আৰু তোমাৰ তাৰ তাৰ পিছতে মই অফলাইনৰ পৰা জোতা কিনিছো পোন্ধৰশ টকা দি
উম
এইটো এক বছৰ হৈ গ'ল একো হোৱা নাই একো হোৱা নাই একদম নতুন হৈ আছে জোতা মই তা ইমান পিন্ধা নাযায় ন
এই মোৰ একবাৰ এনেকোৱা হৈছে অনলাইনত মই এটা মোবাইল ফোন অৰ্ডাৰ দিছিলো আৰু মোবাইল ফোন টো মোবাইল ফোনটো কি অ মোবাইল ফনটোৰ অৰ্ডাৰ দিয়াৰ পিছত দিছিলো ৰিয়েলমিৰ মোবাইল ৰিয়েলমি মোবাইল আৰু গ'ল চেমচং মোবাইল। তাৰপিছত ৰিটাৰ্ণ কৰা অপশন নাই কাৰণ ৰিটাৰ্ণ কৰিবও নোৱাৰিলো কাৰণ সেইটো আছিল ৰিয়েলমি মোবাইল চেমচাং মোবাইল নলাই বুলি লিখি দিছে। তাৰপিছত সেইটো আৰু সেনেকেই চলাব লগা হ'ল এইবৰো উ মোবাইলটো মোবাইলটো ইমান সিমানো বেয়া নহয় কিন্তু সেইটোতকে ল' কোৱালিটিত আৰু সেইটো যোনটো মোবাইল মই দিছিলো মই মোৰ। টো মোবাইল যোনটোৰ দাম দিছিলো সেইটো ওঠৰ হাজাৰ নশ নিৰান্নব্বৈ আছিল অফাৰত এনে চৌবিশ হাজাৰ নাকি দাম দামছিল আৰু এইটো যোনটো মোবাইল সেইটো মোবাইলৰ দাম মাৰিছতে চৈধ্য হাজাৰ ওলাইছে।
আহ তে কোৱালিটি ডিফাৰেন্ঞ্চ আছে
অনলাইনতে মাৰিছে
এয়া তোমাৰ চাৰি হাজাৰ খাই লল
চাৰি হাজাৰ শেষ
এইটো এইটো কাৰণে অনলাইন বস্তু দিবই নালাগে
উম
মইতো একবাৰে ঠগ ঠগ খাইছো অনলাইনত ঘড়ী অৰ্ডাৰ দি কাৰণে বেয়া ঘড়ী আহিছে তাৰপিছত অ ইয়াও লোৱা নাই। লোৱা নাই তাৰপিছৰপৰা মই আৰু ইলেকট্ৰিকেল বস্ত দিয়া বন্ধ কৰি দিলো
সেই ইলেক্ট্ৰিকেল বস্ত চ দিব নালাগে মোৰ মতেটো
চ মই মই হয় এই দুটা মানে ভিতৰত অনলাইন অফলাইনৰ ভিতৰত মানে টাইম বুজি বস্তুবোৰ অৰ্ডাৰ দিব লাগে তুমি যৰ পৰাই লোৱা। অফলাইন ললে টাইম থাকিলে অফলাইনৰ পৰা লোৱা। য টাই নাই কিছুমান বস্তুহে খালি অনলাইনৰ পৰা অৰ্ডাৰ কৰিব লাগে।
সয়াত কেই আজি বহ ৰাখিছো ৰাখিছো
তোমাৰ পৰা বহুত শিকিলো আজি